হেল্ল'
অ।
তই তোৰ কৰিবলৈ মন আছিল নেকি?
হ'ব দে কৰ একো নাই।
অ একো নাই একো নাই তই তাৰপিছত- তাৰপিছত মই কি কৰিছিলো অ তেতিয়া- যেতিয়া এইটটি টো মান গৈছে ন-
উম।
তেতিয়া সি মোক কৈছে কি তুমি ইয়াত এইটো দি দিয়া যদি চলি যায় তুমি লৈ লবা। তোমাৰ এনেও কম ন তোমাৰ ছেভেনটি ছেভেন যাব পাৰে। ত মই দিছো পতকে যেতিয়া এইটটি হৈছে ন মোৰ হাত কপি গৈছে অ তাৰপিছত মই পটককে দি দিলো- তাৰপিছত যেতিয়া তাৰপিছত- ছেভেনতি এইটটি হৈছে ন ছেভেনতি নাইন দিছোঁ তাৰ পিছত ছেভেনতি এইত হৈছে তাৰ পিছত মোক কৈছে তুমি দৌৰি দৌৰি যোৱা। সি মোক যেতিয়াই কৈছ ন তেতিয়াই কৈছো তুমি দৌৰি দৌৰি যোৱা প্ৰিণ্টাৰটো টালে। মই তোমাক এ হোৱাটছএপত পঠাই দিম তুমি জল্দি জল্দি লৈ আনা যোৱা দৌৰি দৌৰি যোৱা তেনেকে ক'লো ন। সি দৌৰি দৌৰি গ'ল মই তেতিয়ালৈকে- ফৰ্মটো দিয়ে আছো এনেক টিক টিক টিক মাৰিব লাগে দি আছো দি আছো দি আছো দি আছো। তাৰপিছত। হাত কপি গৈছে মোৰ একদম, গেছ গেছ হৈছে চেভেণ্টি এইট কৈছে, চেভেণ্টি চেভেন, চেভেণ্টি ফাইভ। চে ফ'ৰ। চেভেণ্টি থ্ৰী, চেভেণ্টি টু, তাৰপাছত চাইছোঁ চেভেণ্টি টু যেতিয়া কৈছে তেতিয়া মই গুচি গৈছো। তাৰ পাছত চেভেণ্টি টুত যেতিয়া মই গৈছোঁ ন তেনেকুৱা আৰু এটা আহিছে হা মই এতিয়া চেভেণ্টি চেভেন। এচত।
মই তাত গৈ ৰখি আছো, ফোনৰ এইটো দেখাই আছো, কি ৰ'ব ৰ'ব এইটো হেৰি আহিছে, তাৰপাছত এহেতে কোৱা নাই আৰু একো। চত এটা আহিছিল চেভেণ্টি টুৰে, সি চেভেণ্টি টু বুলি কৈ খুচহৈ আহি গৈছিল। আৰু মইজ দিয়াৰ পিছত আৰু এটা আহি গ'ল। চেভেণ্টি নাইন নে চেভেণ্টি এইটৰ, আৰু এটা আহি গ'ল চেভেণ্টি ফাইভৰ সেই বেচেৰাই চেৱেন্তি টুটো প্ৰথ থমত দি দিলে, তেতিয়া টো সি নাপালে। কি তাৰ চিটটো চেভেণ্টি ফাইভে লৈ গ'ল আৰু তিনিটা চিট বাচি আছিল অকল। আৰ্মি যাবৰ কাৰণে, মই যি এন টাইমত দিছো ন তম, পাই গলো।
সেইটা অ'
আৰু মোৰ কিন্তু তাতে লাগিছিল ক'বলে গ'লে।
তই এইট পাইছ ন বি নে ক'ত?
বি এছ চি তাতে
কলেজখনত। হা?
শুনিছানে?
নাই শুনা। হেল্ল', অ', শুনা পাই আছোঁ, এতিয়া ক
হেল্ল'।
অ', শুনা পাই আছো।
হেল্ল'।
হেল্ল'।
অ'
হেল্ল', শুনা পাইছ এতিয়া, নাজানো।
অ', তই কিবা ক' চুন মোক এই ফোন কৰিছিল ধেত তেৰি।
এই য়ৰ
এ, যি টি কৰো, কিবা কিবি কৈ থাক।
পাহৰি গলোঁ, অ', তই ইয়াতে লৈছ ন বি কলেজ অ'
প-পৰ্ণৰ কেটেগৰীত নামত জেগা আছে যে।
অ', হে কি?
কৈ আছো তই কিবা কিবি কৈ থাকচোন, মই শুনি আছো ও ও কৈ থাক।
হয় নেকি, কিয় কৰি আছ তই, ক'ব নালাগে নহয়।
অ', হেল্ল'
এটা মস্ত ফালটো উঠানো না।
অ', তোমাৰ মই এইতো পথাই দিছোঁ হোৱাটছএপত চোৱা চুন।
বহুত ফালটো তই। অঁ' তোক এটা কথা কব আছিলে, আজি ন মই- ফিজিক্সৰ- টিউচনত বেলেগ এটাকে গ'লো মই ফিজিক্সত।
হাঁ'
কাৰণ মই ইয়াত একো বুজি নাপাওঁ।
কোন ফালে গলি?
এটা বেলেগ- তাত গ'লো য'ত এই আহ মোৰ লগৰ ছোৱালী এজনী পঢ়ে আৰু- তাতে, -
প্ৰথম তুমি প্ৰথম তুমি-
তাতে মই ললো আজি গলো প্ৰথমবাৰ। প্ৰথমবাৰ গৈ কেনে ভালে লাগিছে, মানে ফিজিক্সৰ- অ টোৱেলভৰ কি শিকায় সেইখিনি বাচ কৈছে আৰু চেপটাৰ বিলাক। কি লাগে কি নালাগে সেইটো কৈছে আও।
উম উম উম উম'।
তাৰপিছত আৰু কি আমাৰ অলপ টাইম কৰিছে অলপ- টাইম কৰাৰ পিছত চাৰে পাঁচটা মানত- ছুটী দি দিলে, তাৰপিছত চাৰে পাঁচটা মানত আমি খাই বৈ ঘূৰি আহি আছো। আৰু মোৰ আধা ৰাস্তাতে এই- মোৰ আৰু এজনী লগৰ পঢ়া ছোৱালীয়ে কল কৰিছে- নোঠালো মই তাই আৰু মানে ছাৰ তোৰ কথা কৈ আছে। মানে যে ছোৱালীটো ছোৱালী ছোৱালী গেটাক বেছি-
তাৰপিছত আৰু কি ক'ম হয়, ছোৱালী গেটাক বেছি ধ্যান দিছে বুলি কয়। আৰু আমাৰ মানে টাইমটো ইমান এটা মিলা নাই। তাহঁতৰ লগত। ত' আৰু কি কৰি আছো- ছোতে চাওঁ- ছাৰে কৈছে কি ইয়াতে নলয় তুমি ঘৰত লব পাৰা। ঘৰত মানে ছাৰৰ ঘৰত, ছাৰৰ ঘৰত এ- এতিয়া ওচৰতে আছে বেছি দূৰ নহয় বাৰু। ইমান এটা দূৰত নহয়। তাৰপিছত আ আ কালি আছে। ত বোলে তো কালি চাগে যাম। ত' এইখনত পঢ়ি চুইটাৰ- প্ৰথমতেতো কৰাইছে প্ৰথমতেতো ভাল কেনে কৈছে।
হ'ব দিয়া।
ত' চাৰৰ কালি ঘৰত যাম চাৰ কালি ঘৰত যোৱাৰ পিছত- ছাৰক গম পাম আৰু যে, কেনেকা কি বুজায়? সেইটোতে আৰু কালি যাম।
উম উম' গম পাইছো পাইছো, তোৰ হেৰি কি বুলি কয় সেয়াই আছিল ন।
উম' সেয়াই আছিলে। আৰু আজি আমি তাৰ পৰা আহি আহি- চাৰে চাৰিটাত খতম চাৰে চাৰিটাত নহয়, চাৰেটা পাঁচটাট খতম কৰিছে। মইলাখনত সোমালো। মই এটা চোলা এটা কিনিলৈ আনিলো।
গুৰুত্বই নিদিলে।
হ'ব দে।
হেৰি এইটো বুলি কয় এনেই মই এতিয়া কি কামত ব্যস্ত হৈ গৈছিলো গম পাইছা না?
গম পাইছো মই।
মানে ফোন এটা আহিছিল ত' মই অ' ক ক।
চোলা এটা লৈ আনিলো তোক দেখাম দে। এতিয়া মোৰ মানে একদমেই এনাৰ্জি অহা নাই আৰু মোৰ মাজ ৰাস্তাতে ষ্ঠেমা ষ্টাৰ্ট হৈ গৈছিলে। ৰখি গ'লোঁ মই তাতে বহি গ'লোঁ মই একদম। ত' মোৰ তাত এই অ' এস্থালিনৰ যোনটো এটা থাকে ন। সেয়া ইনহেলাৰ এটা। সিটো বেগত আছিল ত' মই লগাই কেনে পাঁচ মিনিট মান ৰখিলোঁ সিহঁতে বহি গ'ল। ত' তাৰপিছত গুচি গ'লোঁ। সিহঁতে ইমান খাওঁ খাওঁকে থাকে। খালি খাওঁ খাওঁ খাওঁ কিবা এটা খাওঁ আৰু কিবা খাওঁ আৰু। খালোঁ দে কিবা এটা কিবা এটা খালোঁ। কিবা আছিলে সিটো পাহৰি গ'লোঁ মই অ' চিজ চিমঞ্জি কিবা এনেকুৱা কিবা আছিলে। সেইটো খালোঁ। সেইকাৰণে ইমান ভাল নালাগিল সেইটো, কিন্তু হ'লেও খাইছোঁ আৰু।
তাৰপিছত?
উপায় নাই। সেইটো খাই কেনে মোৰ ভাল নালাগিল সেইটো ইমান এটা। হা?
ময়ো খাৱে নেকি?
খাব যাৱ?
সেয়াই খামেই আৰু খাওঁ কথা পাতি পাতি খাই দিওঁ আৰু পাতি পাতি।
হয় নেকি, ঠিক আছে। বহুত ইচ্ছা মই একো ভাবিব পাৰা মাথাটোত নাই মই। অ', মই আজি এ বহুত ভাগৰ লাগি আছে আজি সেই অ' ৰাইট চাইড ভৰি মই খোজ কঢ়িলোঁ ন লেফ্ট চাইডৰ ভৰিখন বহুত বিষাই আছে মোৰ।
মানে একদম খোজ কঢ়িব পাৰা নাই। মোৰ এইফালে বহুত টোপনিও লাগে আছে।
বেচেৰি বেয়াই লাগিছে।
আজি একজামো আছে জান!
কি আছে?
অংক।
ফেইল চাগে ন?
উহো, লেখছোঁ নিলিখা নহয়। মইয়ে প্ৰথমবাৰ ইমান নপঢ়াকে সিদিনাই আৰু আমাৰ ইয়াত তিন তিনি নম্বৰৰ পিৰিয়ডতটোত আছিল চাগে আমাৰ অ' তিনি নম্বৰ পিৰিয়ডতটোত আছিল।
প্ৰথম আৰু দ্বিতীয় পিৰিয়ডটো মুখষ্ট মাৰিয়ে মই একজাম দিলো। দুটা তিনটামান নোৱাৰিলোঁ। কিন্তু যোনকেইটা আছিল। মই সেনকে কৰি দিলোঁ। মই ভাবলোঁ মই ইমান
জ্ঞানী কেনকে হৈ গ'লনো তাৰপিছত মই মনত পৰিছে। মই মাজতে ক্লাছ আহিছিলোঁ ন মানে সক তাৰপিছত তিনদিন ক্লাছ যাওঁয়ে যিখিনি মাথাত থাকে। সি সিখিনিয়ে লিখি দিছোঁ। শুনিছোঁ অ, মানে মই গুৰুত ত', দিলে মই বস্তুবিলাক মনত থাকে। কিন্তু মই ইমান এলেহুৱা মই একো নোৰা হৈছোঁ।
নষ্ট হলি ভাইটী মই সঁচাই কৈছোঁ তই যদি ভালকে নপঢ় ন, সঁচাকে বহুত বেয়া হ'ব দেই।
অ', নকবি ৰ এনেকুৱা এনে জেনেৰেল মোৰ ভালটো কোৱা
মই সঁচা আছো আৰু মই এইটো নিচ থৰি পম্তি হৈ মোৰ লগৰে নাপালে হয়তো জেনেৰেল তই তই পঁচাশীৰ ওপৰত আনি দই লাগিব। তাত
উম',
ইমান মই আচৰিত হৈ গলো আশী পাৰ্চেন্ট কিতাপ যদি পোৱা নাই।
ভাবিম যদি মই পাম এনেকা
ভগৱানে দেন নহয়। নিজে পঢ়িলে নিজৰে দেন আৰু এতিয়া যোন এই যে ই ই বিশ দিন ভালকে পঢ়িলে। কেইটা মই তাক দিছিলো। এইকেইটা সি চালে।
তইতো মোক দিয়া নাই। একো পি বাই কিচি বাই কিয়ও।
আৰে এতিয়া মই দিমতো দিমচোন কাম থৰিয় আহিব তোৰ
উম', মাৰ খাবি তই এতিয়া আৰু মোক সে তোৰ চাবজেক্টটো পঢ়াই দিবলৈ আছিলে, মানে তই পাৰিবি নেকি যদি দিগদাৰ হয়, নালাগে।
বেলেগ বা আশা কৰিম মোক কোনোবাই পঢ়াওক
আবে আৰে কি কৰোঁ ইয়াতে যদি মই ইয়াতে ফিজিক্সটো বুজি পাওঁ। বুজাই দিম দে।
অ',
ত', চেষ্টা কৰিবি। বুজাবলে তই চা মোক যেতিয়া বুজাবলৈ লবি ন তোৰ তই অলপ নহয় অলপ
উম', মই টোপনি লাগি আছোঁ। চকুটো মোজ খাই আছে।
সময় হয়, কৰিলে কৰ তই ৰাখিছো।
মই কৰিম ৰ মই কৰো মোৰ চাৰিটা বাকী থাকে নে, কিয়ে বা নাজানো আৰু
উম', হ'বচোন
অ',